হেল্ল'
শুনিছানে
অঁ শুনি আছোঁ।
কি কৰিছা?
এয়া এনেই আছোঁ।
আচ্ছা।
অ মাহী আছে ভিতৰতে।
স ডাঙৰ বাবু।
সিও আছে সি বাপেকৰ লগত অ সি নাই ঘৰত। সি বাপেকৰ লগত হেৰি বজাৰ কৰিব গৈছে।
উম আৰু টেকলয়ে কি কৰি আছে।
অ টিকলুৱে সি শুই আছে আজি বহুত গৰম পৰিছে ন সি বহুত কষ্ট পাইছে। মানে
তাকে আজি বহুত মানে ইমান বেয়াকে গৰম দিছে।
উম
আহ তাকে আজি চাতৰ ওপৰত গৈছিলো ন। চেকিঙত কম চে কম তিনবাৰ মান গ'লো চেকিঙত ত দুঘণ্টা তিনি ঘণ্টা পিছত নামি ছো পুৰা মানে চেকিং কৰিছো।
আজি উ বৰষুণ দিছিলে।
অ ৰাতিপুৱা বৰষুণ দিছিলে তাৰপিছতে যি গৰম দিলে। আকৌ চাৰিটা পাঁচটা মানত বৰষুণ দেখাই আছিলে। কিন্তু অহা নাই।
অ অ অ।
ন তাতেও বৰষুণ দিছিলে নেকি?
ইয়াতে বৰষুণ নাই দিয়া ইয়াতে বহুত গৰম পৰিছে।
মানে ৰাতিপোৱাওঁ দিয়া নাই?
উম ৰাতিপুৱা নাই দিয়া। ৰাতিপুৱা দিছিলে নেকি? মোৰ মনত নাই।
আচ্ছা।
উম
আৰু কোৱা মা দেউতাৰ খবৰ কেনেকুৱা?
ভালেই। তোমালোকৰ?
আছে ভালে। পাপাৰ অকমান গা বেয়া হৈ গৈছিলে যোৱাকালি।
আচ্ছা আচ্ছা।
ককালৰ বিষ। মানে সদায় সদায় মানে হেৰিত যায় ন ডি চি অফিচত ত এইটো কাৰণে। মানে বিষ উঠি গৈছে আৰু এতিয়াতো কামো ষ্টাৰ্ট হ'ব ন নতুনকে।
কিহৰ কাম?
গ'ডাউনৰ।
আচ্ছা আচ্ছা।
উম মানে তাৰে কাৰণে ডিচি অফিচত অহা যোৱা হৈ আছিলে বহুতবাৰ।
অ অ এইকেইদিন তোমাৰ লগ কথা পতা হোৱা নাই যে সেইকাৰণে ইমান গম নাপাওঁ।
উম তাকে। মানে হয়তো মোকো তাত দিব পাৰে পষ্টিং।
কত এনেই?
ওচৰতে বেছি দূৰ নহয় কিন্তু ৰাস্তা বহুত বেয়া।
মইতো কৈছো দূৰত দিলেই ভাল হ'ব মানে।
কিয়?
এনেই মানুহবিলাক অকণমান দূৰত থাকিলেও ভাল দিয়কছোন।
দূৰ মানে ইমানো দূৰ নহয় ওচৰ ঘৰৰ ওচৰতে কিন্তু ৰাস্তাটো বেয়া। ৰাস্তা বেয়াৰ ক বেয়া কাৰ।
এতিয়া ইমান কম কষ্ট ইমান কম কষ্ট হওঁতে ধৰাচোন তুমি ভাগৰি পৰা হেৰি হয়। এতিয়া আৰু যেতিয়া কষ্ট হ'ব তেতিয়াততো মানে
উ কমছে গতেটো কম গ ইয়াতে ইয়াত কষ্টটো ইয়াতে বেছি।
তেতিয়াততো মানুহে তোমাৰ লগত কথা পাতিব কাৰণে এপইণ্টমেণ্ট ল'ব লাগিব মানে। কি কথা ক'ব পাৰিম নে নোৱাৰিম এতিয়া মনটো ভাল আছেনে নাই? হেল্থ ভাল আছেনে নাই ঢেৰ কথা ভাবিব লগা হয় ন?
হয় ন।
সেইকাৰণে কথা পাতি ভাল নালাগে মানে মানুহ বিলাকৰ তেনেকুৱাে
এ নাই ইয়াত ইয়াত অকমান মানে ইমানটা চিৰি আছে ন ইমানটা মানে চাত চাতত যাব লাগে বাপৰে। নম উঠা নুমা উঠা নুমা মালিক আহি গলেতো হৈছে অ
উ কাৰণ মালিকেতো আৰু কষ্ট কৰাই আহিলে।
আচ্ছা।
ৰাহুল অমুক কৰা ৰাহুল অমুক কৰা তাপাজী কো বোলাও ৰাহুল তাপাজীকো বোলাও ৰাহুল- তপ যিয়ে ফোন- উঠাহলে এই ৰাহুলে দৌৰি যাব চাটৰ ওপৰত তেখেতক মাতি লৈব- তেখেত মাতি আনাৰ পিছত তাৰপৰা যি - য়েই য়েই য়েই
অঁ
তেনেকুৱা কব আকৌ দৌৰ ওপৰত দুইটা আকৌ বস্তু কেইটা চাই মেলি জুখি চুখি চব কিবা কিবি কৰি কিনে আকৌ আহিম তলত- আহ হা হা শেচ অ আকৌ পঠাব অমুক আকৌ তেনেকে এ এইটো কাৰণে মানে ভাগৰ লাগি যায় মানে।
ফাইল বায়ো মেছেজ দিছিলে অথনি-
কি বুলি।
তুমি ঘৰতে আছা নেকি?
অ মই ঘৰত আছো।
অ অ নহয় মানে মোৰ মোবাইলটোত চাৰ্জ নাই মানে বিশ- তাৰপিছত মানে মই এইটো এই সৰু মোবাইলটো ল'লোঁ।
আচ্ছা।
আৰু মা মানে অলপ আঁতৰি আছে সেইকাৰণে মই ভাবিলোঁ। মই তুমি ফোনটো কৰিলা মই বোলো ময়ে পাতোঁ আৰু কথা- হেৰি কিআছিলে এইটো মই কি কৈছিলো। ত আ যে তুমি- তোমাৰ ফোনটো কত তোমাৰ ফোনটো হোৱাৰ পিছত তুমি এবাৰ পাইল বা কৈ দিবা মানে মোলৈ এইটোতে ক কল কৰিবলে নাম্বাৰটোও দি দিবা।
অ মই নাম্বাৰটো দি দিম দিয়া সেইটো- তাকে-
অ আৰু মোলে মোৰ মোবাইললৈ ফোন কৰিবলৈ হাক দ বা হা মোৰ মোবাইলটো মানে দূৰতো আছে আৰু মানে চাৰ্জত আছে। ন মই বৰ বেছি মানে উঠি গৈ আনি থাকিবলৈ- মন নাযায় উম ইয়ালৈকে- কৰিলেই হ'ল কেইটামান কৰি ল'লেই হ'ল
হ'ব বাৰু ইয়াতে মই এইটো মাৰ ন
অ এইটো মাৰ হয়।
ঠিক আছে বাৰু মই ইয়াতে কৰিব দিম দিয়া। বিয়াৰ কাৰণেও অলপ টেনশন হৈ আছে।
অ অ
চাৰে ভাডাৰী চডাৰী- বুকিং কৰিব লাগে ন নে এনেই কথা পতা আছে কিন্তু পইচা দি কেনে- ভালকে ৰাখি থৈ দিলে। হাতত তেতিয়াহলে ভাল কিন্তু এইপিনে পাপাই সময় নাপায়। মানে আমিনো যাই কেনে কি কথা পাতিম। ন মানে পইচা দিয়া মানুহতো পাপাই ন।
হয় হয়। পপাইনো আৰু কিমান মাথা মাৰিব। আৰু কিমানজনী পাঁচজনী ছোৱালী-
উম হয় তাকেতো মানে গ'লে তেখে- তাকে।
উম হম বাকী চাৰিজনীক তোতো তিনিজনীক দিলে এতিয়া আকৌ চাৰি নম্বৰ। এজনী আছে।
তাকে।
আৰু কি জানানে মই কিন্তু সিহঁতৰ নিচিনাকে নাভাবোঁ দেই এতিয়া সিহঁতি মানে। কি হৈছে তে এ আজিকালি দহেজ মানে দহেজৰটো চবেই খিলাফত। ক'লেও মানে ছোৱালীবিলাকে নিবলে বিচাৰে। ছোৱালী বিলাকে নিজেই নিবলে বিচাৰে।
উ মইতো মইতো বেয়া পাওঁ।
ত এইবিলাকৰ একম এগেইনষ্টত হয় মানে মইতো মানে উম। মোৰ দ্বাৰা নহ'ব মোৰ দেউতাক মই এটা বস্তুও দিবলৈ নিদিওঁ মোৰ।
উম হয়‌ও তাকেইতো।
তাৰ এটকা এটাও খৰচ হ'ব নহ'ব মোৰ বিয়াৰ টাইমত। মোক যদি কোনোবাই তেনেকে বিয়া পাতে তেতিয়াহ'লে ঠিক আছে নাইবাতো নালাগে বিয়া পাতিবলে। কাৰণ কি জানানে পঢ়ি আছোঁ কিবা এটা কৰিবলৈ পঢ়ি আছোঁ চাকৰি এটা নক। পৰাকে কোনোদিন বিয়া নহওঁ। আৰু ইমান ইমান পঢ়াই শুনাই। এ নহয় চাকৰি নকৰিলেও নহ'ব ন ছোৱালী আজিকালি ছোৱালী মানুহ চাকৰি থাকে। থাকিব‌ই লাগিব পঢ়া শুনা চাকৰি থকাতো বহুত প্ৰয়োজন আজি। আজি ছোৱালী ৰ আৰু মই কি ভাবোঁ জানানে আগৰ নিচিনা। মানে চিন্তাধাৰা ৰাখি লাভ নাই বুজিছা। ত এতিয়া তোমালোকৰ বা হতে মানে বিয়া হৈ গৈছে লগত আমুক লাগে তামুক লাগে। বুলি এনেকে মানে।
উম ইমান ইমান মানে ইমান হেৰি প্ৰেছাৰ। দিব নালাগে ন এটা।
মানে চোৱা নিজৰ‌ অ মাক দেউতাকৰ কথাও ভাবিব লাগে হয়নে অকল নিজৰ কথা ভাবি থাকি। থাকিলে নহব আৰু মই ভাবো যোনে যদি তোমাক বিয়া পাত। পাতিব কাৰণে তোমাৰ আ উ উ। যোনজন ল'ৰাক তুমি ভাল পোৱা সেই ল'ৰাজনে যেতিয়া নিজৰ মাক দেউতাক। ক বুজাব নোৱাৰে যে তাইক লাগে মোক তোমালোকক উ উ মানে টকা পইচা বস্তু কিয় লাগে বুলি। হে সেইজন ল'ৰালে বিয়া কিয় হ'ব লাগে। উম হয়নে নহয় কোৱা মই এটা কথা। সেইটো ভাবোঁ যে মই যোনজন ল'ৰাক মানে নিজৰ। স্বামী হিচাপে ভাবিম সেই ল'ৰাজনে প্ৰতিটো খোজতে মোৰ হৈ ষ্টেণ্ড ল'ব জানিব লাগিব।
উম তাকে।
কবালে ওলালেও সি ক'ব লাগিব যে নানী। বা আ এই বিলাক আমাৰ ঘৰত বেয়া পায় মানে এই বিলাক আমাৰ কিন্তু নচলে ম‌ই আ মোৰ মতে সি এই দহেজ নিয়াটো যে তাৰ কাৰণে লাজৰ বিষয়। লৰাটোৰ কাৰণেহে লাজৰ কথা ছোৱালীজনীৰ কাৰণেতো নহয় ইমান।
এ সেই পোনা না পোনা না।
পইচা দি ল'ৰাটোক কিনি লোৱাৰ নিচিনা হয়।
তাকে।
উম।
আৰু ৰবচোন এক চেকেণ্ড অ শুনাচোন। মানে আ। উম উ উ মানুহ বাহিৰে কথা দিয়াচোন সৰুজনীক। মানে আ কেনেকে। কৈ দিছে যে আমি আমাৰ ছোৱালীক যিমান দি। ছো আমাকো ইমান ঘূৰাই লাগে মানে।
মানে সেইটোয়ে কৈছোঁ এতিয়া তাই ভাল আচলতে কি জানা লাভ। মেৰেজত আকৌ এইবিলাকৰ কথা পতাই নহয় আকৌ
তাকে টো
লাভ মেৰেজ কৰিলেতো একো নিদিয়াকেই পঠিয়া হয় চবকে এৰেঞ্জ মেৰেজত বাৰু নিজৰ মাক দেউতাকে যেতিয়া ল'ৰাটো চাই দিয়ে তেতিয়া বাৰু লগতে কিবা কিবি দিয়ে কিন্তু যেতিয়া তুমি কোনোবা ল'ৰা এ টা ভাল পাই মেলি বিয়া পাতিবলৈ যাবা তেতিয়াহ'লে তুমি এইবিলাকৰ ডিমাণ্ড কৰিবই নালাগে
হয়
আৰু যদি তোমাৰ শাহুমাই আহি যদি তেনেকৈ কৈছে যে দাহেজ লাগিব আমি যিমান মোৰ ছোৱালীৰ লগত দিছো আমাক চব ঘূৰাই লাগে বুলি যেতিয়া মানুহজনীয়ে সন্মুখত সেইটো কথা কৈছে তেন্তে তুমি নিজেই ভাবা যে মানুহজনীৰ মেণ্টেলিটিটো কি উম তেনেকুৱা এজনী মানুহৰ লগত বিয়া তেনেকুৱা এজনী মানুহৰ লগত গোটেই লাইফটো থাকিব পৰা কথা ভাবিব পাৰে নেকি মানুহে
উম তাকে
এইবিলাকতো ভাল কথা নহয় ন ইমানখিনি ক'বলে চান্স পাইছে যেতিয়া তাইক বিয়া পাতি নি লৈ পেলাই কেতিয়াবা কম কে দাহেজ নিলেওতো শুনাব ক
হয়
উম
আৰু কি বুলি কয় মানে ইমান দাহেজ অ কোৱা হেল্ল' অ
ৰ'বচোন হেৰি ভইচটো হেল্ল' ৰবা ৰ'বা ৰবা তুমি কাটি মেলি আকৌ কৰাচোন
অ ৰ'বা মই কৰি আছো বা এক ছেকেণ্ড হা মোৰ মানে মোবাইলটো কিবা হৈছে তে
অ অ আকৌ এবাৰ কৰাচোন কাটি মেলি